নমস্কাৰ।
নমস্কাৰ নমস্কাৰ আপুনি যদি কথা কওঁতে আপোনাৰ এই ফোনটো। আপোনাৰ মুখৰ ওচৰত ৰাখে তেতিয়া মই অকনমান শুনা পোৱাত মানে সুবিধা হ'ব। এতিয়া আপোনাৰ কণ্ঠস্বৰটো যথেষ্ট সৰু হৈ আহিছে। আৰু আপুনি যদি কিবা কাৰণত হেডফোন বা। এনেকুৱা ধৰণৰ জাতীয় কিবা বস্তু পিন্ধি আছে এইবোৰ খুলি দিবলৈ মই অনুৰোধ জনাম।
হয়, হয়, মই তেনেকুৱ জাতীয় বস্তু এতিয়ালৈ পিন্ধা নাই বাৰু মানে হেই হয়তো, সৰুকৈ গৈছে মাতটো কিন্তু মই ডাঙৰ ডাঙৰকয়ে পাতি আছোঁ হয়টো কিবা বিজ্যুতি হ'বও পাৰে।
হয়, হয়, হয়, আপুনি বাৰু ৰীতামণি শইকীয়ানী আই হয়নে?
অ', হয়, হয়, মই মানে ৰীতামণি ৰীতাৱনি শইকীয়ানী আইৰ ভায়েকেহে কৈছো তেওঁ এতিয়া বৰ্তমান নাই শইকীয়ানী আই আমাৰ।
হয়, মই মানে তেখেতৰ লগত যোগাযোগ কৰিবলগীয়া আছিলে এতিয়া তেখেতলৈ আপোনাৰ কলটো কৰোতেও ৰীতামণি শইকানী দেৱ বুলিয়ে ওলালে।
হয়।
হয়, সেইবাবে শুনা পালোঁ মানে তেখেতৰ হয়, তেখেতৰ ভাতৰ মানে সেই গৌৰৱৰ কথাবিলাক মই তেখেতৰ ওপৰত মানে কিছু গৱেষণা কৰিম বুলি আগবাঢ়ি আহিছোঁ। সেয়েহে তেখেতলৈ যোগাযোগ কৰাৰ সূত্ৰে মানে মই ফোনটো ফোনটো লগালো এতিয়া যোগাযোগ কৰিলোঁ।
হয়, হয়, ভাল কৰিলে বাৰু কিন্তু শই কীয়ানী দেৱ এতিয়া নাই মানে তেওঁ অকণমান কৰ্মব ব্যস্ততাৰ লগত মানে জড়িত।
হয়।
যিহেতু, সেইটো কাৰণে তেওঁ কৰ্ম কৰি আছে মইে মই তেওঁৰ ভাত দি ময়ে কৈছোঁ। বাৰু শুনি ভাল লাগিলে আপুনি যে মোৰ ওপৰত গৱেষণা কৰিছে বুলি আপুনি ক'লে।
হয়, হয়, মানে চাবলৈ গ'লে এইটো এটা গৱেষণাৰ বিষয়ে হয়, যিহেতু মানে ধৰক এই মহত ব্য্য়ক্তিজনৰ আমি গুণানুকীৰ্তন ইমান খিনি পৰিমাণে শুনিছো ধৰক দেশে বিদেশে যি বাতৰি কাকতত প্ৰচাৰ হৈছে। সামাজিক মাধ্যমত যি আপোনাৰ উৎপাত লাগিছে আপোনাৰ কথাৰ বা তুল তল-ওপৰ লাগিছে। সেই বিষয়ে মই ভাবিলো যে সেই ব্যক্তিজনৰ ওপ ওপৰত যদি মই অকণমান গৱেষণা কৰি এখন গৱেষণা পত্ৰ উলিয়াই দিওঁ। তেতিয়া মই যথেষ্ট লাভান্বিত হ'ম, আৰু আমাৰ ৰাইজো লাভান্বিত হ'ব বুলি মই ভাবোঁ।
হয়, হয়, আপুনি ঠিকেই ভাবিছে। ইয়াৰ মোৰ ওপৰত আপুনি কিমানখিনি কিমান দূৰ মানে জানে?
ধৰক মই আপোনাৰ বিষয়ে বহু কথা জানিছো আপুনি তন্ত্ৰ-মন্তৰ এজন সম্ৰাট হিচাপে বৰ্তমান সময়ত গোটেই সমাজত উজলি বা জিলিকি উঠিছে। এতিয়া ধৰক তেখেতৰ কিছুমান কথা মানে তেখেতৰ কিছুমান পাঠ্যপুথিত ওলাইছে বুলি ৰাইজে কৈছে যিবোৰ মানে বহুুলোকে কৈছে যে এইবোৰ কিতাপ সঁচা নহয় এইবোৰ কিতাপত যোনবোৰ তন্ত্ৰ লিখা আছে। তন্ত্ৰ বিলাক মিছা আৰু লগত এইবোৰ এই ৰীতামনী শইকীয়াদেৱৰ ভাতৃয়ে লিখা নহয়, এইবোৰ বেলেগ কোনোবাই লিখা এনেুৱা ধৰণৰ উৰা বাত ৰিও আছে সেয়েহে মই এইবোৰ মানে ততাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই মই এখন গৱেষণা পুথি উলিয়াব বিচাৰিছোঁ য'ত মানে মানুহে সেই সত্যতা খিনি ইয়াৰ পাব।
হয়, মানে কথাটো এনেকুৱা হয়, মানে কোনোবা এটা কাম যদি মানে আমাৰ সমাজত কৰে আজিকালি। সেই মানে মানুহজনক উৎসাহ দিয়াতকৈও মানুহজনক মানে মানে অনিচ্ছাকৃত কৰাহে মানে প্ৰয়োগ কৰে তেওঁলোকে। কিছুসংখ্যক লোকে আপুনি হয়তো জানে। আৰু ময়ে লিখিছোঁ বাৰু সেইখন, মানে ম-মোৰ ওপৰতে লিখিছে অসম সম্পূৰ্ণ সত্য কথাই লিখিছে, মই মানে বহুত টো তন্ত মন্ত্ৰ জানো আৰু মোৰ তন্ত মন্ত্ৰত মানে পৰুৱাও হাত যায় হাঁতীও পৰুৱা হয় যায়, ইমান এটা শক্তি আছে।
হয়, হয়। মানে মোক বহুলোকে এতিয়া এই বিষয়ে কৈছে যে এইটো সঁচাও হ'ব পাৰে, আৰু বহুলোকে মোক কৈছে সম্পূৰ্ণৰূপে মিছা বুলি। কাৰণ আজিৰ যুগত মানে এনেকুৱা এনেকুৱা কোনো ধৰণৰ কলা কৃষ্টি বা এনেকুৱা ধৰণৰ হাত তৰ যাদু বিদ্যা, মায়াঙতো আমি দেখিবলৈ নাপাওঁ বুলি কৈছে, আৰু কৈছে আপুনি হেনো একোটা মন্ত্ৰতে এটা মানুহক এটা নিগনিলৈ পৰিৱৰ্তন কৰি দিব পাৰে। এটা চলি এটা জড়ৰ পদাৰ্থকো আপুনি এটা জীৱলৈ-জীৱ বনাই দিব পাৰে। আপুনি সেই জীৱ জন্তুবিলাক আপুনি বশ কৰিব পাৰে বুলি সেই ব্যক্তিজনে মোক জানিবলৈ দিছে, যিবোৰ মানে মোৰ অলপ অলোক কিক লাগিছে বিশ্বাস হোৱা নাই। হয়।
মই দুদিনমানৰ আগতে এটা উদাহৰণ দিব বিচাৰিম দেই আপোনাক, দুদিনমানৰ আগত এ মই মানে এটা মন্ত্ৰ প্ৰয়োগ কৰিলোঁ আমাৰ নৰেনৰ পুত্ৰৰ ওপৰত মানে সৰু পুত্ৰৰ ওপৰত, তেওঁ মানে কথাবোৰ ব, হয়, হয় তেওঁৰ ওপৰত, এতিয়া তেওঁ আগতে পেটোৱা নাছিলে, এতিয়া মানে
তেওঁৰ যিটো মই তেওঁৰ ওপৰত মন্ত্ৰ প্ৰয়োগ কৰাৰ লগে লগে তেওঁ এটা প্ৰকাণ্ড হাতীলৈ পৰিৱৰ্তন হ'ল।
হয় হয় হয়, সেইটো আমি বৰ্তমানো বাৰু প্ৰমাণ পাই আছো সেই হাতীটোৰ।
হয় হয়। আৰু সেই হাতীটোৱে এতিয়া মোক খুচিবলৈ বিচাৰি ফুৰে। হয়তো এই মন্ৰৰ ফলতে মানে নোৱাৰে খুচিব। মই মন্ত্ৰ মাৰি তেওঁক আকৌ বশ কৰি দিওঁ।
হয়।
আৰু মোলে মোলে আজিকালি ভয়ো কৰা হ'ল তেওঁ, মন্ত্ৰৰ মানে ক্ৰীড়াটোৰ দেখি গ'ল যে, তেওঁ এটা সময়ত মানে মোৰ মন্ত্ৰ বিশ্বাস কৰা নাছিল সেইটোকাৰণে তেওঁৰ ওপৰতে মই প্ৰয়োগ কৰি দেখাই দিলোঁ।
হয় হয়। আপুনি বাৰু ভালেই কৰিলে, আৰু মানে বহুলোকে কয় যে আপোনাৰ ওচৰত এনেকুৱা কিছুমান কণ্ঠস্বৰ আছে। আপুনি যদি আ আ, আ, আ, বোলে এনেকে ৰাগ এটা টানি দিয়ে তেন্তে হয়তো খৰাং বতৰতো বৰষুণৰ সৃষ্টি হৈ যাব। আকৌ একেৰাহে বৰষুণ হৈ থকা বতৰতো আপোনাৰ টিকা ফটা ৰ'দৰ সৃষ্টি হৈ যাব।
হয় হয়, আজি-আজি দুদিনমান আগত আপুনি হয়তো দেখিছিলে তাৰ মানে অ', ইমান বাৰিষাকালতো এ এপ এফালে পানী এফালে ৰ'দ হৈ আছিলে মানে আমাৰতো অঞ্চলত প্ৰায় ৰ'দ হৈ আছিলে, প্ৰায় সাতত্ৰিশ, আঠত্ৰিশ, চল্লিশলৈকেও এনেকে ডিগ্ৰীত মানে আপোনাৰ গৰম দিছিলে।
হয়।
এইটো মোৰ মন্ত্ৰৰে প্ৰভাৱ বুলি আপুনি ক'ব পাৰে। মই মানে পানীটো বহুত বেয়া পাওঁ মানে, পানীৰ কাৰণে বহু বহুতো বেমাৰ আজাৰো হয় সেইবাবে মই এটা মন্ত্ৰ মাৰি দিলোঁ ৰ'দ দিবলৈ বহুত ৰ'দ দি দিলে।
হয়।
এতিয়া কালি আকৌ এটা মন্ত্ৰ মাৰি দিলোঁ এতিয়া বৰষুণ নুগুচাই হ'ল। এতিয়াও আপুনি হয় ডাৱৰে গোটেই আকাশখন আৱৰি থকা দেখিছে।
হয় হয় দেখিছোঁ দেখিছোঁ।
হয়, সেয়া মোৰেই প্ৰমাণ এতিয়া আপোনাক টো বেলেগ ধৰণে এতিয়া প্ৰমাণ দিব নালাগে, আপুনি গ'ম পাইছেই মই কিমান এটা পৰ্যায়ৰ মানে তান্ত্ৰিক।
হয়, হয়, মোৰ মানে ধৰক এইবোৰ এইবিলাক কথাৰ ওপৰত আপোনাৰ ইমান বিশ্বাস টো নহয়, আগৰ মানে কয় মানুহ বিলাকে যে মায়ঙত এনেকুৱা ধৰণৰ বিহুত বহুত যাদুকৰ আছিল যিসকল যাদুসকলক এজন মানে বিশেষ যাদু কৰে গোটেই মায়ঙৰ যাদু কৰ বিলাকক শিক্ষা দিছিলে, এজন বহুত ডাঙৰ যাদুকৰ আছিল। যি যাৰ কথা কয় যে, সেই মানুহজন বা সেই ব্যক্তিজন অমৰ। তেওঁ মন গ'লে তেওঁ বয়স কমাই ল'ব পাৰে, মন গ'লে বয়স বঢ়াই ল'ব পাৰে, সেই ব্যক্তিজনেই মায়ঙৰ যাদুকৰ সকলক শিকালে। আৰু সেই ব্যক্তিজন এতিয়াও জীৱিত অৱস্থাত আছে এনেকুৱা বহু কথা কয় মানে, মই সেই কথাবোৰ ধৰক বিশ্বাস কৰিবলে বৰ সহজতে নিবিচাৰো। সেয়েহে মানে, মই যিমান পাৰো এইবোৰ কথাৰ পৰা বিৰত আছো হ'লেও মানে কালি মোক এজন বিশেষ ব্যক্তিয়ে কৈ দিলে যে, এনেকুৱা এজন আছে যি আপোনাৰ তানসেন ৰ দৰে মানে তেখেতৰ বছৰ তেখেত আমাৰ সেই যি, মাননীয় তপাপদীপ দেৱ তেখেতৰ এক শিষ্য বহুুলোক আৰু মই তেতিয়া মানে বহুত ৰিচাৰ্চ কৰি বহুত গুগলে বা এনেকুৱা ধৰণৰ মাধ্যমত বিচাৰি পেলাই সামাজিক মাধ্যমত বিচাৰি আপোনাৰ ৰীতামণি শইকীয়াদেৱৰ ভাতৃৰূপে মই সেইব্যক্তি জনক পালো তেতিয়া আজি মই মানে বহু বিচাৰি-কুচাৰি আপোনালৈ ফোনটো লগালো।
হয়, হয়, ধন্যবাদ মোলৈ ফোনটো কৰি আপুনি ইয়াৰ ওপৰত গৱেষণা কৰাৰ বাবে। আৰু লগতে মোক আপোনাকো যদি তেনেকৈ কিবা ঐশ্বৰ্য শক্তি মানে লাগে, তেতিয়া মোৰ লগত আপুনি যোগাযোগ কৰিব পাৰে।
হয়।
এতিয়া এতিয়া মোৰ মন্ৰৰ ফলতে এতিয়া বৰষুণ আহিব আৰু হয়তো এতিয়া ময়ে দৌৰিব লাগিব, এনেকুৱা অৱস্থা হৈ গৈছে ইমান বৰষুণ দিব মানে বতৰৰ ভয়ংকৰ ৰূপ ধৰি আহিছে মই হয়তো মানে বহুত এটা জুৰি মন্ত্ৰ প্ৰয়োগ কৰি দিলোঁ নেকি। যাৰ ফলত এতিয়া মই দৌৰিবলগীয়া অৱস্থাই হ'ব যেন, লাগিছে মোৰ।
হয়, আপুনি যদি হয়তো দূৰত আছে তেন্তে আপুনি দৌৰিব লগা হবও পাৰে আৰু আপুনি সেই মায়া ঙৰ যাদুকৰ জনৰবিষয়ে কি ক'ব আপুনি সেইজন ব্যয়ক্তিক চিনি পায় নেকি?
হয়, হয়, মই তেওঁক ভালদৰেই চিনি পাওঁ কাৰণ মোৰ মোৰ যিজন শিষ্য মোৰ শিষ্যজনে মানে ইমান এটা ভালকৈ নিশিকিলে।
আৰু সেই মোৰ সমান মানে নাজানে মোতকৈ বহুত কম মানে।
এশ শতাংশৰ ভিতৰত এক শতাংশহে মোৰ শিষ্যজনৰ শিষ্যজনে জানে মানে আহ সেই সেই শিষ্যজনৰ পৰাই মায়ঙৰ যিজন মানে তান্ত্ৰিক সেইজনে শিকিলে। এতিয়া সেইজনে মানে ম সেইজনে মোৰ লগত মানে অকণো মানে ফেৰ মিলাব নোৱাৰে। বুলি এষাৰ কথা আছে যে অকনো ফেৰ মিলাব নোৱাৰে মানে মোৰ মন্ত্ৰৰ লগত এনেকুৱা মন্ত্ৰ নাই যে, মোৰ মন্ত্ৰক পিছ পেলাব পাৰিব।
মই বুজিব পাৰিছো আপোনাৰ মহাত্মৰ কথা। আপোনাৰ যি গুণ সেই গুণানুকীৰ্তন কৰি হয়তো, আমাৰ দৰে সাধাৰণ মনুষ্যই জীৱনৰ পিছত জীৱন। পাৰ কৰি দিলেও শেষ কৰিব নোৱাৰিব মই তথাপিও মানে আপোনাৰ। ওপৰত কিছুমান পাঠ্যপুথি ৰচনা। কৰিম বুলি ভাবিছো আৰু যিখিনি তন্ত্ৰ মন্ত্ৰৰ কিতাপৰ বিষয়ে বৰ্তমান সময়ত গোটেই সমগ চৰ্চা হৈ আছে সেই কিতাপবোৰৰ বিষয়ে আপুনি কি কব সেইবোৰ কোনে লিখা।
সেইবোৰ আচলতে এজ এজন, এজন আগৰ দিনৰ দাৰ্শনিকেও লিখা মোৰ ওপৰত বহুত। মানুহে এতিয়া মানে বিচাৰ বিবেচনা কৰি থাকে তেওঁলোকেও লিখা। ঢেৰ মানুহ আছে তেনেকৈ আৰু লগতে আপোনাক মই এটা উদাহৰণ দিবলৈ বিচাৰিম। শংকৰদেৱে এটা সময়ত কোন ৰজাৰ দিনত নাজানো মই সেইটো পাহৰিলোঁ মানে। দিন হ'ল ধৰক এটা ঘটিত মানে এটা হাতী ভৰাবলৈ দিছিলে। আপুনি হয়তো জানে অ হয়, হয়। হয়, হয় মানে মোৰ পৰ য়াল ধৰক হয়তো আপোনাৰো পৰিয়ালো হ'ব পাৰে কোচ মানে সেই। নৰনাৰায়ণদেৱে মানে মোৰ ভাতৃ আছিলে।
হয়, হয়।
হয় তেওঁ মানে শংকৰদেৱক ক'লে। এই মানে তুমি হাতীটো ভৰাই দিয়া।
হয়।
আৰু মই যাদু মন্ত্ৰ কৰি দিলোঁ মানে মোৰ মন্ত্ৰৰ লগত। তে হাতীটোকো ভৰাই দিব পাৰিলে মানে তেনেকৈ।
হয়, হয়, হয়। মই বুজিব পাৰিছোঁ বাৰু যদিওবা বাৰু নৰনায়ণদেৱ মোৰ ভাতৃ নহয়। আমাৰ আপোনাৰ কলিতা বংশৰ আছিলে আমাৰ পূৰ্বপুৰুষসকল। হ'লেও মানে মই সেইজন ব্যক্তিৰ বিষয়ে যথেষ্ট পৰিমাণে শুনিছো এতিয়া আপোনাৰ পৰা শুনিও ভাল লাগিল। আমি মানে মই এইখিনিতে এটা কথা ভাবিছোঁ আমি বতৰটোৰ প্ৰতি লক্ষ্য ৰাখি হয়তো আমাৰ এই। বৰ বাৰ্তালাপ পৰৱৰ্তী পৰ্যায়ত আমি আৰম্ভ কৰিম নেকি।
হ'লেও পাৰিম, পাৰিম অলপ, অলপ সময় আমি কথা পাতিব পাৰিম। মানে বাৰ্তালাপটো আমি কৰিব পাৰিম যিহেতু ইমান এট টা হেৰি হোৱা নাই মানে মই বাহিৰত আছোঁ যে সেইবাবে হয়তো। এই বতৰটোৱে বৰষুণ দিব মন কৰা নাই মই উম ঘৰত। সোমোৱাৰ লগে লগেহে বৰষুণজাক আহিব মানে।
হয়, হয় মই বুজিব পাৰিছোঁ হ'লেও মানে ধৰক খচক, খচক, খচক। চক এটা শব্দৰ সৃষ্টি হৈছে। সেই শব্দৰ ফলত মানে মোৰ শ্ৰৱণত অকমান অসুবিধাৰ সৃষ্টি হৈছে সেয়েহে মই ভাবো যে আপ আপুনি এটা প্ৰতিকূল বতৰৰ প্ৰতিকূল অৱস্থা লৈ গমন। কৰি লওক তাত আপুনি মন্ত্ৰবিদ্যাৰে আপোনাৰ চৌপাশটো নিদান কৰি দিব তাৰপিছত আমি কথোপকথন কৰিম।
অ খচক, খচকটো আচলতে সেইটো মই মানে খোজকাঢ়ি আছিলোঁ মই। চেণ্ডেলৰ মানে খৰম। মোৰ, মোৰ খৰমযোৰৰ শব্দহে ওলাইছে আচলতে।
হয়, হয়।
মোৰ খৰমৰ মানে এটা চাও মানে শব্দ দিয়ে সেই শব ব্দটোয়ে মানে গোটেই অঞ্চলটো মানে খচক, খচক কৰি যায়।
হয়।
আপুনি বুজিব পাৰিছে চাগৈ।
আপুনি আহি লওক আমি পৰৱৰ্তী পৰ্যায়ত এই বিষয়ে আলোচনাটো কৰিম।
হয়, হয় পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম।
হয় আপোনাৰ সৈতে কথা পাতি বহুত ভাল লাগিলে।
হয়, হয় আৰু শুভৰাতি।
শুভৰাত্ৰি, শুভৰাত্ৰি জয় আই অসম ভাৰত মাতা কি জয়।
জয় তে জয়।
ছটা বজাৰ আকৌ বডি গৈছে গেলা, তাতে এতিয়া বৰষুণ দিলে হ'লেই। হেৰি কৰিম আকৌ।